ভাল হয় হয়। অ' কওক?
অ' কি
আপোনাৰ নেটৱৰ্ক ইছু আছে। হেল্ল'
মোৰ নেট নাই নে আপোনাৰ নেট নাই? হেল্ল'
হেল্ল'
শুনিছা বাও?
শুনিছো শুনিছো।
অহ কওক চোন কি কৈছে?
মই এনেই আছোঁ বহী গৰমত।
অ অ গৰম বহুত পৰিইচা দেই।
অ আপুনি কি কৰি আছে?
মই এই পথাৰ পৰা আহি বহি আছোঁহি। ঘৰতে। খেতি বাতি কৰিছে?
কৰিছো কৰিছো
অ অ ঘৰ ম
আপোনাৰ ঘৰ কত
পিছৰ হ'ব উম উম বাকী পথাৰ প্ৰথম ছিলে কিন্তু বৰ্তমান এতিয়া হেই গৰম দিছে যে বহুত ৰ'দ দিছে পানী শুকাই গৈছে খেতি মই ভালকে কৰিব পৰা নাই আপোনালোকৰ পিনে পানী আছে নাই পথাৰত
আমাৰ পানীতো ইমান নাই গৰম আমাৰ মানে পথাৰখনৰ চব গছ-গছনি নাইতো সেইটো কাৰণে পানীটো শুকাই গৈছে।
উম হম, গছ-গছনি নাই কাৰণে আচলতে গৰমটো পুৰা বাঢ়ি গৈছে বাৰু
তাতে আজিকালি গাঁৱলীয়া অঞ্চলবিলাক গাঁৱলীয়া অঞ্চলবিলাকত গছ-গছনি কাটি চহৰীয়া বনাই দিছে।
অ' সেইটোৱে অ' নগৰ নগৰলৈ পৰিৱৰ্তন মানে যিমানে পৰিৱৰ্তন হৈছে সিমানে গৰমৰ প্ৰভাৱ বাঢ়িছে মানে অলপ দিনৰ পাছত চাগে খেতি-বাতি বন্ধই হ'ব।
অঁ।
এনেকে পৰিৱৰ্তন হৈ হৈ গাঁৱলীয়াৰ পৰা নগৰলৈ পৰিবৰ্তন হৈ থাকিলে খেতি-বাতিতো বন্ধ বন্ধই হ'ব।
আজিকালি প্ৰাকৃতিক প্ৰকৃতিৰ পৰা একো বস্তুৱেই পোৱা নাযায় প্ৰায়ভাগ আপোনাৰ মানে হেৰিয়ৰ পৰা বনাই
এতিয়া উদ্যোগ চোদ্যোগ পুৰা বনাই দিছে ন'
উম।
পৰিৱেশতটো প্ৰদূষণ হৈ হৈছে তাৰকাৰণে তেনেকুৱা এনেকুৱা মানে বিপদ বোৰ আহিছা এতিয়া, এতিয়া গাঁৱলীয়া মানুহে খেতি নকৰিলে খাব নোৱাৰে যিসকল মানে দৰিদ্ৰ লোক দুখীয়া তেওঁলোকৰো অসুবিধা হৈছে, উম তেওঁলোকৰো অসুবিধা হৈছে।
হয়-হয়।
তাতে এতিয়া গছ গছনিৰ পৰিমাণটো একেবাৰে কমিয়ে গ'ল গছ গছনিৰ পৰিমাণটো বহুত কমিলে আমাৰ ইয়াত বাৰু
উম, হয়-হয়
হয়।
তাতে চৰকাৰে আজিকালি আজিকালি পকা ঘৰ বনাই দিছে আৰু
অ' এতিয়া আপোনাৰ দৰিদ্ৰ লোকসকলক পকা ঘৰ দি দিছে ন' আঁচনিটোৰ জৰিয়তে
উম।
বনাবলে এতিয়া টকা দিছে আৰু বনাইছে সেইকাৰণে মানে এনেকুৱা আছে গছ-গছনি কাটি যায় টাউনীয়া ঘৰ বনাইছে
অ' হয়।
যিমানে ধ্বংস হ'ব সিমানেই এনেকুৱা পৰিৱেশ হ'ব আৰু গৰম আছে এতিয়া এতিয়া মানুহতো চাগে গৰমত কিছুমান লোক ঢুকাইছে, মৃত্যুও হৈছে চাগে পুৰা গৰমত।
মৃত্যুমুুখত পৰিছে, অ' কালি এটা খবৰ হৈছিল এয়াৰপ'ৰ্ট নাৰায়ণপুৰত
অ' হয়।
ডা ডাম্পাৰ এখন মানে এহ এক্সিডেণ্ট হৈ পৰি আছে, মানুহটো কেনেবাকে বাচি আহিছে আৰু এঘণ্টা হেনো গাড়ীখনৰ ভিতৰতে আছে গৰমত
হয় হয় এইটো ময়ো শুনিছোঁ বাৰু কেছ হেৰিটো এক্সিডেণ্টটোৰ কথা
যানো এতিয়া বৰ্তমান কি হ'বলে গৈ আছে পৃথিৱীখন,
প্ৰাইভেট স্কুলবিলাকো বন্ধ নিদিয়া হ'ল।
অ ল'ৰা ছো ছাত্ৰ - ছাত্ৰী বিলাক ল'ৰা- ছোৱালী বিলাকৰ বহুত কষ্ট হৈছে দেই। যিসকল মানে চাইকেল লৈ অহা যোৱা কৰে বা যিসকল গাড়ীত অহা যোৱা কৰে ন তেওঁলোকৰ ল'ৰা - ছোৱালী বিলাকৰ বহুত অসুবিধা আছে বন্ধ দিব লাগে আচলতে।
আচলতে চৰকাৰে
স্কুলবিলাকৰ ভাল গৰমৰ গৰ এই গৰমৰ মাহটো গৰম বন্ধ বুলি এটা বন্ধ থাকে যে চৰকাৰী স্কুল বিলাকৰ ভাল বাৰু
প্ৰাইভেট স্কুলত অ ছানডে' ক্লাছ কৰে ছানডেও ক্লাছ কৰে মানে।
অ কিছুমানে মানে অলপ কৰে কিছুমানে নকৰে বাও। কিছুমানে কৰে দেই অ বৰ্তমান মানে এইবিলাক প্ৰাইভেত যোনবোৰ ব্যক্তিগত স্কুলবিলাকৰ বা বে ল'ৰা - ছোৱালী বিলাকতো চৰকাৰীত নপঢ়াই হৈছে।
উম চৰকাৰী এইবিলাক প্ৰশিক্ষণ বিলাক বেয়া হৈ গৈছে। চ অ চৰকাৰী স্কুল বিলাক কৰ ইমান গুৰুত্বটো নাথাকেটো সেইটো কাৰণে মাক বাপেকে প্ৰাইভেট ব্যক্তিগতভাৱে পঢ়োৱাই।
হয় সেই ব্যক্তিগত ধৰ স্কুল বিদ্যালয়ত পঢ়োৱাৰ বাবে বৰ্তমান এতিয়া চৰকাৰী কিছুমান স্কুলবোৰ প্ৰায়ে বন্ধয়ে হৈছে দেই কিমান প্ৰাথমিক বিদ্যালয় বিলাক এল পি স্কুল, এম ই স্কুল। বহুত বন্ধ হোৱা দেখা গৈছে বন্ধ হৈ গৈছে। ল'ৰা - ছো ছোৱালীৰ অভাৱ
তিনিখন, চাৰিখন স্কুল একেলগতে
এতিয়া মানে যিখিনি আছিলে শিক্ষকসকলকহে লৈ গৈছে কিন্তু স্কুল সেইখন বন্ধ হৈ গৈছে ন বিদ্যালয়খন বন্ধ হৈ গৈছে ছে
অ হয় হয়।
বিদ্যালয় মানে সেখন এতিয়া বিদ্যালয়খনতো প্ৰথম বনাওঁতেনেতো অলপতো টকা পইচা খৰচ হৈছিলে ন
উম।
সেইখিনি এনেই মানে অবাবত নষ্ট হোৱা নিচিনা হয় এতিয়া আমি আ আপুনাৰ এম ই স্কুলৰ লগত বা এল পি স্কুলৰ লগতে যোগ দি দিছে এখন দুখন এনেকে
হয়।
শিক্ষকসকলকহে আনিছে ছাত্ৰ- ছাত্ৰীসকলক টো আনিব পৰা নাই ছাত্ৰ -ছাত্ৰীসকল প্ৰায়বিলাক টো ব্যক্তিগত স্কুলতে পঢ়িবলে গৈছে প্ৰাইভেট স্কুলত তেনেকুৱা সুবিধা কৰিছে বাৰু
তিনিখন চাৰিখন গাঁৱৰ পৰা যেতিয়া স্কুল বিলাক আঁতৰাই দিয়া হয় মানে বিদ্যালয় বিলাক তেতিয়া দূৰ হৈ যায়তো
এতিয়া আপুনাৰ বিদ্যালয় বিলাক যি যিমানে পাতিছে সিমানে সেই ঠাইখনৰ শিক্ষাৰ পৰিসৰটো ইমান বৃদ্ধি নাপায় মানে। তেনেকুৱা হয় বাৱ এনেকুৱা কিছুমান সমস্যাৰ সৃষ্টি হয় ফলত তাৰপৰা। এ ব্য আৰু চৰকাৰী স্কুল বিলাকতকে ব্যক্তিগত স্কুল বিলাকৰ মানে সুবিধাটো বেছি দিয়ে সেইবাবে মা মানুহ বিলাকে আজিকালি ব্যক্তি ব্যক্তিগত স্কুল বিদ্যালয়ত সুবিধাটো পাবৰ কাৰণে ল ছাত্ৰ ছাত্ৰী বিলাকে তাত দিয়ে মানে
গুৰুত্ব বেছি দিয়ে তাত।
গুৰুত্ব বেছি দিয়ে অহ। কিছুমান মানে কিছুমান চৰকাৰী বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী কিছুমানে মানে বেছি গুৰুত্ব নি ল'ৰা ছোৱালী বিলাকৰ ওপৰত বেছি গুৰুত্ব প্ৰদান নকৰে গুৰুত্ব নিদিয়ে।
সেইটো হয় বাৰু
সৰুতে এতিয়া মানে ব্যক্তিগত স্কুলত সেই দি দিয়া আও গোট তো থাকে গান। কিন্তু ব এত বৰ্তমানৰ শিক্ষ যি যিসকল মানে নতুন চামৰ শিক্ষক শিক্ষয়ত্ৰী সকল যেনকা নহয় বাৰু
অ হয় হয়।
ৰ্তমান যিসকলে শিক্ষয়ক শিক্ষয়িত্ৰী মানে পাইছে তেওঁলোক তেনেকুৱা নহয় বাৰু
তেওঁলোকৰ নিজৰ সন্তান আছে কাৰণে
বুজি পাইছা মানে তেনেকুৱা হয় বাও
এনেকে স্কুল চলিলে বিদ্যালয় বিলাক বন্ধ হব চৰকাৰী
ব বন্ধ হ'ব সেইটোয়েই তাৰ মানে তেনেকুৱা হৈ থাকিলে চৰকাৰী বিদ্যালয়বোৰ প্ৰায় বন্ধ। এফালে হবই হৈছে মানে এতিয়া যেনেকে আছে আগলেতো বহুত হ'ব।
অ হয়
হয় হয়
কেইদিনমানৰ পিছত চৰকাৰী স্কুলতো পইচা দি নামভৰ্তি কৰিব লাগিব। চ চ চত তাই যি প্ৰশিক্ষণ কৰিছে
হয় হয়